হব
অ কি খবৰ?
ভালেই তোমাৰ?
ভালেই দিয়া।
কি কৰি আছা?
এনেই আছিলোঁ। তুমি?
আছোঁ এনেই বহি। চাহ খালা?
অ' তুমি খালা?
খালোঁ দিয়া। মায়ে পিঠা বনাইছিলে।
অ'।
উম, হয়। মই এটা কথা ভাবিছোঁ। কি ভাবিছা পিছে? আ- আমি পৰিৱেশ সংৰক্ষণ কেনেকে কৰিব পাৰোঁ? অ'- মই ম তাবত দিব লাগিব নেকি?
অ' কোৱাচোন অকণমান।
অ' এনেকুৱা যে এইটো বিষয় কিন্তু অতি ভাল বিষয়। পৰিৱেশ আমাৰ জীৱনৰ বাবে অত্ তি গুৰত্বপূৰ্ণ। কি কৈছা প্ৰথমে কোৱা পৰিৱেশ বুলিলে আমি মানে কি বুজো? আহ। পৰিৱেশ বুলিলে আমি বুজো যে, আমাৰ চাৰিওফালে থকা গছ-গছনি, বায়ু, মাটি, জীৱ জন্তু আৰু সকলো মিলি পৰিৱেশ গঠন কৰে। একেবাৰে ঠিক কৈছা, পৰিৱেশ অবিহনে জীৱন কল্পনা কৰিব নোৱাৰো আমি উম হয় মান উম পশু আহ পক্ষী আৰু উদ্ভিদ সকলো পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। কিন্তু বৰ্তমান সময়ত পৰিৱেশ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে, হয়। হৈছে কিন্তু যেনেকুৱা বন ধ্বংস, বায়ু প্ৰদূৰ্ষন, পানী প্ৰদূৰ্ষন। আদি সমস্যা বিভিন্ন আহ পৰিৱেশৰ ক্ষতি কৰিছে।
আৰু বন ধংসৰ ফলত কি কি সমস্যা হয়?
উম গছ কাটিলে অক্সিজেনৰ পৰিমাণ কমি যায় তদুপৰি বান পানী মাটি ক্ষয় আৰু জলবায়ু পৰিৱৰ্তন সমস্যা বৃদ্ধি পায়।
অহ গছ-গছনি আমাৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
গছ আমাক অক্সিজেন দিয়ে ফল মূল দিয়ে আৰু পৰিৱেশ সুস্থ ৰাখে। থিকেই কৈছা, আৰু বায়ু প্ৰদূৰণ কেনেকে হয় জানানে? বায়ু প্ৰদূৰ্ষণ সাধাৰণতে নতুন গাড়ী মটৰৰত ধোৱা, কল কাৰখানাৰ পৰা ওলোৱা ধোৱা, প্লাষ্টিক জ্বলোৱাৰ আৰু ফলত বায়ু প্ৰদূষণ হয়। আকৌ কিছুমান অ অলাগতিয়াল বস্তুবোৰ য'তে ত'তে পেলালে জাবৰ জোথৰ
ইয়াৰ ফলত মানুহৰ কি ক্ষতি হয়?
অ' বিভিন্ন শ্বাজ প্ৰচ্বাসজনিত ৰোগ যেনেকুৱা। কিবা হাফানি, কৰ্কট আৰু হৃদয় ৰোগ বাবে বহুতো বেমাৰ হ'ব পাৰে।
পানী প্ৰদূৰ্ষণো এটা ডাঙৰ সমস্যা নহয় নে?
হয়, হয় পানী প্ৰদূৰ্ষণ নিশ্চয়, নদী, পুখুৰী আৰু জলাশয়, আৱৰ্জনা পেলোৱাৰ ফলত পানী প্ৰদূষিত হয়। অ' বিভিন্ন বেমাৰ যেনে ডায়ৰিয়া, ট্ৰাইফত আদি হ'ব পাৰে। অ' পৰিৱেশ সংৰক্ষনৰ বাবে আমি কি কৰিব পাৰোঁ। আমি অধিক গছ পুলি ৰোপন কৰিব লাগে আৰু কি কি কৰিব লাগে? প্লাষ্টিকৰ ব্যৱহাৰ কমাব লাগে আৰু পৰিস্কাৰ পৰি্ছন্নতা বজাই ৰাখিব লাগে উম। পানী অপচয় কৰ আহ নকৰাও গুৰুত্বপূৰ্ণ নহয় হনজনে হয়, প্ৰয়োজন অনুসৰি পানী ব্যৱহাৰ কৰিব লাগে। বিদ্যালয় সমূহে এই ক্ষেত্ৰত কি ভূমিকা পালন কৰে? বিদ্যালয়ত সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰি ছাত্ৰ ছাত্ৰীৰ মাজত সচেত সচেতনতা বৃদ্ধি কৰিব পাৰে। চৰকাৰৰ ভূমিকা ইয়াৰ পিছে?
চৰকাৰৰ ভূমিকা যেনে,
যেনে বন সংৰক্ষণ উম প্ৰদূষণ নিয়ন্ত্ৰণ,
আৰু পৰিৱেশ সুৰক্ষাৰ বাবে বিভিন্ন আইন প্ৰণয়ন কৰে।
জলবায়ু পৰিৱৰ্তন বুলিলে কি বুজা?
জলবায়ুৰ পৰিৱৰ্তন বুলিলে পৃথিৱীত তাপমাত্ৰা ক্ৰমাত
বৃদ্ধি পোৱা আৰু বতৰ ব্যৱস্থাৰ পৰিৱৰ্তন জলবায়ু পৰিৱৰ্তন বোলা হয়। ইয়াৰ কাৰণ কি?
ইয়াৰ কাৰণসমূহ হ'ল? অ বন ধ্বংস প্ৰদূৰ্ষন,
আৰু অত্যাধিক কাৰ্ব নিৰ্গমনৰ ফলত এই সমস্যা সৃষ্টি হয়। উম আমি ব্যক্তিগত ভাবে কেনেকে সহায় কৰিব বাৰু এইটো সমস্যাত পিছে? আমি গছ ৰোপন কৰিব পাৰো উম বিদ্যুত সঞ্চয় কৰিব পাৰো আৰু পৰিৱেশ পৰিষ্কাৰ ৰাখিব পাৰো অহ পৰিৱেশ আহ আমি গছ আহ পৰিৱেশ সংৰক্ষণ যুৱ সমাজৰ ভূমিকা কেনে? পৰিৱেশ সমাজত যুৱ সমাজে সচেতনতা অভিযান চলাই মানুহক সজাগ কৰিব পাৰে। পৰিৱেশ নষ্ট হলে ভৱিষ্যত প্ৰজন্ম কি হ'ব পাৰে নো?
ভবিষ্যত প্ৰজন্মে সুস্থ
সুস্থ জীৱন লাভ কৰি নকৰিব। উম, সেয়ে পৰিৱেশ সংৰক্ষণ আমাৰ দায়িত্ব।
একেবাৰে সঠিক প্ৰত্যেক, নাগৰিকে নিজৰ দায়িত্ব, পালন কৰা উচিত।
শেষত তুমি কি বাৰ্তা দিবা?
এটা গছ ৰোপন কৰক, আৰু পৰিৱেশ ৰক্ষা কৰক আৰু সুন্দৰ পৃথিৱী গঢ়ি তোলক।
আহ একেবাৰে সঠিক। আহ, ভুল ভাবা কথা আহ খুব ভাল কথা, যিহেতু এতিয়া পৰিৱেশ বহুতো হৈ আছে, মানে আমাৰ পৰিৱেশটো বেয়া ৰাস্তালৈ গৈছে যিহেতু এইটো কি কৰা আমাৰে হাতত আছে। আৰু আজিকালি, ব্ৰিজসমূহ বনাই ইমান গছ গছনি কাটিছে, উম, ইয়াৰ ফলত আমাৰ পৰিৱেশটো আৰু বেছি মানে নষ্ট হব ধৰিছে, বৰ্তমান সময়ত প্লাষ্টিক, প্ৰদূষণ এটা ডাঙৰ সমস্যা হৈ পৰিছে।
অ',
প্লাষ্টিক সহজে নষ্ট হয়, ই মাটি, পানী আৰু জীৱ-জন্তুৰ বাবে অতি ক্ষতিকাৰক। প্লাষ্টিক প্ৰদূষণৰ ফলত মানুহৰো বহুত বেমাৰ হব ধৰিছে। উম, প্লাষ্টিক বৱহাৰ কমাবলৈ আমি কি কৰিব পাৰোঁ, যেনেকে বজাৰলৈ গলে কাপোৰৰ বেগ ব্যৱহাৰ কৰিব লাগে আৰু একেবাৰে ব্যৱহাৰযোগ্য প্লাষ্টিক পৰিহান- অ' পৰিহাৰ কৰিব লাগে।
অ'।
আকৌ- আমি যিমান পাৰোঁ প্লাষ্টিকৰ বস্তু কমাই চলিব লাগে। উম। বহুত সহায় কৈ আছে, উম পূৰ্ণ ব্যৱহাৰ বা আ- ৰিচা- ৰিচাইকেল কিমান সহায় কৰে। তেনেকে বহুত সহায় কৰে। উম, পূৰ্ণ ব্যৱহাৰৰ ফলত আৱৰ্জনা কমে আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ হয়।
আৰু গছ-গছনি ৰোপণ কৰিলে বহুতো প্ৰদূ্ষণ হ্ৰাস হয়।
উম, বৰ্তমান বিশ্বজুৰি গো গ্ৰীণ অভিযান চলি আছে। ইয়াৰ মূল্য- মূল উদ্দেশ্ শ্য হৈছে যে উম পৰিৱেশ বান্ধন জীৱনশৈলী গ্ৰহণ কৰা আৰু প্ৰ- অ'- প্ৰদূ্ষণ হ্ৰাস কৰা।
ঠিকেই কৈছা।
অ' জৈৱচিত্ৰ বুলিলে কি বুজা? যেনেকুৱা পৃথিৱীত থকা বিভিন্ন ধৰণৰ উদ্ভিদ, জীৱ-জন্তু আৰু অণুজীৱৰ বৈচিত্ৰ্য জীৱ বৈচিত্ৰ্য বোলা হয়। জৈৱ বৈচিত্ৰ্যৰো কিছুমান গুৰত্ব আছে। যেনেকে ই পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে আৰু খাদ্য শৃংখলাক সুস্থ ৰাখে। আৰু আজিকালি বহুতো কাৰখানা বনাই পিনে গছ-গছনি কাটি দিছে, যাৰ ফলত জীৱ-জন্তু জীৱ-জন্তুৰো মানে থাকিবলৈ অভাৱ হৈছে, যদি কিছুমান প্ৰজাতি বিলুপ্ত হৈ যোৱা তেন্তে কি হ'ব, তেতিয়া পৰিৱেশৰ স্বাভাৱিক ভাৰসমাম্য অ', নষ্ট হব পাৰে সেয়েহে সকলো জীৱ-জন্তুক সুৰক্ষা দিয়াটো জৰুৰী। নিশ্চয় নহয়নে?
হয়, আমি আমি অধিক গছ পুলি ৰোপন কৰিব পাৰোঁ।
পৰ্থো জীৱই পৰিৱেশৰ বি বিশেষ ভূমিকা আছে। পৰিৱেশৰ সংৰক্ষণৰ নৱীকৰণ যোগ্য শক্তিৰ ভূমিকা আছে তেনেকুৱা সৌৰশক্তি, বায়ু শক্তি আৰু জি অ', জলবিদ্যুত আদি শক্তিয়ে প্ৰদূষণ কমায়। ঠিকে কৈছা, ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা কম কমালে যি লাভ হ'ব কি লাভ হ'ব তুমি জানানে? যেনেকুৱা, ধৰণৰ, উম। অহ, মানে ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা। কমালে কেনেকুৱা লাভ হ'ব? যেনেকুৱাকে বায়ু প্ৰদূৰ্ষণ কমিব আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ হ'ব। সেয়েহে আমি ষ্কাৰ শক্তি ব্যৱহাৰ কৰিব লাগে। ইয়াৰ ভৱিষ্যৰ বাবে অতি প্ৰয়োজন জনিয়।
আৰু পৰিৱেশ অবিহনে জীৱন আমি কল্পনা কৰিবই নোৱাৰো।
উম, পৰিৱেশ আৰু স্বাস্থ্যৰ মাজত সম্পৰ্কও আছে সু পৰিৱেশ সু স্বাস্থ্যয় সু জীৱন নিশ্চিত কৰে, দূষিত পৰিৱেশ কি কি সমস্যা আনিব পাৰে যেনেকুৱা হাফানি, এলাৰ্জিও, আহ বিভিন্ন ধৰণৰ ৰোগ বৃদ্ধি পাব পাৰে। আজিকালি পৰিৱেশ পলিউচন হোৱাৰ ফলত বহুতো লোকৰ এলাৰ্জ বেমাৰ বেছি হ'ব ধৰিছে। আহ বেছি জ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰে জানানা? অ' পাঁচ জুন তাৰিখে উ। ইয়াৰ উদ্দেশ্য কি যেনেকুৱা মানুহৰ মাজত পৰিৱেশ সংৰক্ষণৰ বিষয়ে সজাগতা বৃদ্ধি কৰা হয়। অ'। উম, এই দিনটোত কি কি কাৰ্যসূচী অনুষ্ঠান হয় জানানে?
গছপুলি ৰোপন কৰা হয়।
উম, পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান কৰা হয়। আজি সকলো আলোচনা আমি কি শিকিলো? আমি শিকিলো যে গছ থাকিলেহে মানুহ থাকিব। উম পৰিৱেশ আমাৰ জীৱনৰ মূল ভেটি। গছ গছনি পানী বায়ু আৰু মাটি সকলো কৰাতটো আমাৰ দায়িত্ব।
পৰিৱেশ নষ্ট হলে ভৱি প্ৰৱ মানে ভৱিষ্যতৰ প্ৰজন্মৰো মানে বেয়া হব
উম কিন্তু যদি আমি এলাহা কৰো তেন্তে ভৱিষ্যৰ ডাঙৰ সমস্যাৰ সন্মুখীন হব লাগিব
একেবাৰে সঠিক
সেয়েহে আহক আমি সকলোৱে একেলগে পৰিৱেশ সংৰক্ষা সংকল্প লওঁ সুৰক্ষা সং প্ৰত্যেক
অ প্ৰত্যেক নাগৰিকে
নিজৰ দায়িত্ব পালন কৰিব লাগে পৰিৱেশ বচাও অ জীৱন বচাও সেউজীয়াৰ পৃথিৱীৰ সুন্দৰ ভৱিষ্যত
দিয়া তোমাৰ লগত আজি কথা পাতি ভাল লাগিল বহুতো কথা জানিব পাৰিলো